আহ
হেল্ল'
মোক ক্ৰটিং কৰিছে
অ আহ সেই মোৰ কথা কলে কি হ'ব বাবা ন সকললে এটা কামত থকা মানুহ এ মানুহে মানুহে কোৱাচনা এঠাই দিলে খ থেংকউ জা
এই বয়সতো
এইবোৰ কতো হেৰি নহয় হেৰি এই এই ৰবা পিন্ধা গামোচা নাই অ এইবাৰ ভাবিলো তাৰমানে কিমান কিনিম আৰু কিনিয়ে দিম দেই মিছা নকওঁ কিনি নহয় বাইদেউ এজনীয়ে লগাই তাই মোক দি থাকে তাই তাত মই কেতিয়াবা দিওঁ পুতা কেতিয়াবা নি দিলেও দিয়ে এইবাৰ বোলো নিজে লগাম যাহ যিকোন সময় আজৰি পাওঁ নিজে লগাম মই হাতৰ আগতে কাম খিনি কৰিলো কিন্তু এই যে বাতি তা মানে মাছ চাইছোতা যে বেছি আমনি চামনি নকৰে তাৰপৰা ব অ ওচৰেৰে মানুহৰ গৰাকীক মাতি আনি পেলাই বাতি কৰিলো কৰি পেলাই বেছি নহয় হাত খন দিছো দি পেলাই অ চব হৈ গ'ল চব হৈ গ'ল তাৰ পিছত যেতিয়া শাল পাতিব শালত পাতিব লাগিব শাল খ এতিয়া মানে আজি দু দুপৰীয়া মানত আহিছিলে মানুহ এটা ফুৰাই মানে মানুহ এটা পঠাই দিলে আমি এওঁ আৰু পঠাই দিলে আহি পাতি থৈ গৈ তাকে সেই জেগা খিনি চাফা কৰি আছিলো প্ৰথম কথা দ্বিতীয় কথা মানে সেইখিনিত আকৌ উঠাব লাগ ক'ব ঢেৰ বস্তু লাগে দিয়া অ একে ৰছী বা চি বা কি কমা আৰু এতিয়া সব চব গোটাই গোটাই হে লৈছো ধৰা এতিয়া বহুত লাগে এতিয়া তাকে ভাবিছো কাইলৈ মানে মই সেই তুমি ফোনটো নক ক হয় মানে মই আজৰি হৈ পেলাই মোৰ বাইদেউজনীলৈ ফোন কৰা কথা মই ফোন কৰি মান মানে মই বাৰু ৰাতি কৰিলেও হ'ব বাৰু আজুৰি বিজুৰি হৈ লৈ পেলাই ধূপ চাকি দি লৈ পেলাই তাইক ফোন কৰি পেলাই মই বোলো আৰু কি ক'ত লাগে তাই তাত যদি আস্তা থাকিবই বাৰু তাই কাপোৰ লগোৱা মানুহ যে তাই তাৰ পৰাই মানে মই আনি পেলাই মুঠতে এইবাৰ লগাম যে লগাম আৰু এইবাৰ বম যে বমেই আৰু এইবাৰ আৰম্ভ কৰিছো যেতিয়া মই পাঁচ চাইজো চাদ মেখেলা লগাম বৰ চখ এটা আছে মোৰ এই চাদৰ মেখেলা বিলত
এ আপোনাক মই কথা এটা কওঁ ন মোকো বাৰু তেনেকুৱা গামোচা লাগে আপুনি যি লগা মোক এখন হ'লেও দিব দিবনে বাৰু আপুনি বেলেগক দিয়ে নিদিয়ে পিছৰ কথা মোক কিন্তু লাগিব
এ দিম দিয়া দিম দিম দিম মই এখন নহয় দুখন দিম দিয়া
এ হ'ব হ'ব কিন্তু হেৰি এইটো কিয় আকৌ আকৌ বেলেগে আকৌ নাম কোমোৱালে মোৰ নামটো ক
নহয় এই মই বেলেগলে গোৱাই নাই নহয় অ ঘৰতে লাগেও এইকেইটা বাপেক পুতেক গোটেই সোপাকে লগ লাগিলে দেখোন ঢেৰ লাগে
ধেৰ লাগে অ আৰু ৰাতিপুৱা গধূল গা ধোৱা যি নিয়ম
এনে আজি সদায় গা ধুব লাগে নহয় লাগে মানুহ এটা আহিলেও সলাব কৰিবলৈ দিবলৈ লাগে একে মানে সেইটো কাৰণে অ এতিয়া মানে সেইটো কাৰণে সাত খনহে দিছো প্ৰথম মানে মই বোলো চাও বাৰু অ জখ চখটো উ হলেও তোমাক মই দুখন দিন দিয়া তাৰমানানে কিয় এইবাৰ লগোৱাৰ পাছত মোৰ এবাৰ এ এইটো মই খালৰ ক্ষেত্ৰতে নহয় কিবা বেলেগ কামতো এবাৰ কৰি যোৱা পাছত যদি কিবা মনতটো বহিব লয় এইটো ভাল হৈছে বা এইটোও ধুনীয়া হ'ল তাৰ পিছৰ পৰা মোক কোনেও ৰাখিব নাই মই চব কামেই তেনেকুৱা মানে আকৌ কৰি দিওঁ কামটো
সেইটো সঁচা কথা আৰু কি হৈছে জানেনেে ব পটা পৰিছে আৰু জানোনে এই বোৱা বিলাক অকল মই হেৰি বুলিয়ে গামোচা বুলিয়ে কোৱা নাই সেই চাদৰ বোৱা চাদৰ বৰান লাগে দেই গৰম দিনত লৈ
তুমি ঘৰত সকাম এটা পা কাতিলেও বা ওচৰতে সকাম এটা হ'ল বোৱা মেখেলা এখনৰ লগত বা এই আ কদ্মিনী মেখেলা
এতিয়া আমি নামঘৰলৈ যাবলৈ ওচৰ পাজৰ পৰা কিবা কামত যাবলৈ আ বৰ ভাল লাগে দে বৰ ভাল একদম মানে গাত একেলা আছেই নে নায়েই নে
এব মানে বৰ বঢ়িয়া লাগে আৰু কৈছো নহয় আৰু এতিয়া ভাদ মাহো আহি আছে ধৰা আছে বাৰু মোৰ তেনেকুৱা বৰা চাদও আছে
অ খালি আছো দিয়া হলেও কথা নাই চাদৰৰ বা এপাকি এপাকি পাই দিয়ে কথা ন ফুল এটা তুলি দিলেও পতা নাই বাৰু আচ আচু দিয় য়া হ'লেও বেয়া নালাগে
কেলে নহয়
মানে যে মাজে মাজে গোটেই চাদ মই নাজানো বাৰু বুগলে কিন্তু গোটেই চাদৰ খত যে চাই মানে অকমান অকণমান আঁতৰে আঁতই আছো আছো গোটাও দিয়ে আচুৰো দিয়ে যে সেইখনো সেইখনো বেয়া নালাগে হয় নাই বাৰু
ভাল লাগে কিছুমানে চি দিয়া অ কিছুমানে চি বিয় আছে চব ভাল লাগিব বোৱা কাপোৰতো কি জানা হাতে বোৱা কাপোৰটো সেইটোৱে কথা অ দিয়া দিম দিয়া
এটোয়া মানে আপোনাৰ কষ্টঅকণ হল আজি তাকে
অ অ হ'ল টাইমছতে হেৰি মই এইখিনি ভালকে উলিয়াই লব পাৰিলে মই চাদৰ লগাম বুলি ভাবি আছো সেই তুমি কোৱা নিচিনাকে চাদৰও বাৰু তেতিয়া বাৰু চাম দিয়া মা লৈ বা তোমালৈ মই কেইখন পাও এতিয়ে নকওঁ বাৰু
এইকেইখন বৈ চালে গম পাবই ন আপুনি বৰ ফুৰ্তিত থকা নিচিনা লাগিছে ববলে
এই কেলে নহয় আকৌ নিজে যেতিয়া হেঁপাহ কৰি বস্তু এটা হেৰি কৰি লৈছো আগতে ঘৰত মাহঁতে বয় ডাঙৰ বাইদেউ বয় গতিকে মানে দেখি শুনি থকা ন এইটোত মানে ৰাপ এটা আগৰ পৰাও আছে
এতিয় হেৰি এইটোলোকৰ মানুহজনে ভাত পানী খাই গল নে কি যোনজনে ঠিক কৰিব আহিছিলে
নাই নাই ভাত নাখায় বোলে চাহ বনাই দিলো মাৰা আটা আছিলে ৰুটি বনাই দিলো কল আছিলে কল দিলো চাহ দিলো নেখাও বুলি কলে যে মানে নহয় অকমান সময়ৰ কাৰণে একো নহয় শপও নহয় মানে ভাত খানী খাই আহি যায় অকমান সময়ৰ কাৰণে এ মানে চিনাকতিও হৈ যায় আৰু তেওঁক কিবা এটা কি দিয়ে নাজানো আৰু এওঁ সে দিব আৰু মই নাজানো বাৰু কি লয় এওঁ তুম এওঁ আমাৰ মানুহজনেও জানে এইবিলাক কাম কিন্তু সময় নাপায় যে সেইটো কাৰণে মানে সেই সেইজন মানুহক কৈ থৈ গ'ল
কেলে মন লাগেছে কি যেছো পাব আৰু সেনেকে সকলো হিন্দুত তেওঁ চাই থাকে
সহজো নহয় নহয় পিছে এতিয়া আপুনি হ কৰি মেলি হলে সেইখন ঢাকি থৈ দিব বুজিছ মই ঢাকি থৈ দিয়ে দেখিছিলো আমাৰ ওচৰ পৰ মানুহে
ঢাকি থাব কুচা পেলাই ঢাকি থাব লাগিব আৰু মানে কুচাব লাগিব মানে কিয় কুচাব লাগিব ফতকৈ কিবা মেকুৰী চেকুৰী উঠি দিলে ন মেলি থৈ ললে হেৰি জোগাত থাকিলে বৰষুণৰ চিট খুন্দও কৰিব সেইটো এটা কথা
অ পচাকে দ আৰু অ
বাৰিষা সচৰাচৰ নলগাই মানে খাওঁৱে ধৰে যে বৰষুণ পৰিলে কিন্তু মই মানে ঘৰত পিন্ধা গামোচা আৰু সদায় তিৱা গামোচা বুলি পেলাই মই বোলো নাই কাৰণ আকৌ এক্সট্ৰাকে সময় এটা নোলাই থাকত থাক মাৰিহে কামবোৰ কৰো মই গম পোৱা
সেইটো সেইটোৱে গম পাই নাই আপুনি যদি ইচ্ছা থাকে আপোনাৰ যদি চখ আছে আপ আপুনি পাৰিব তেন্তে তাৰ মাজতেই পাৰিব কিন্তু নাথাকিলে আপুনি যিমান সময় থাকিলেও আপুনি শুই বহিয়ে কটাব সেইবোৰ কৰিবলৈ মন নাযাব মানুহে সেইটো এটা ডাঙৰ কথা নহয় আমাৰ মায়ে মানে আগতে বুৈ থোৱা গামোচা খুব ধুনীয়া ধুনীয়া তাৰপিছত মই মানে কেইখনমান এক্সট্ৰাকে থৈয়ে দিছো এইখন বোলো মোৰে বোলো মই কাপো নিদিওঁ মানে
হয় আকৌ বৰ ম ধী বস্তু আমাৰ অসমীয়াৰ আৰু ন
এ এ এইবোৰ বস্তু গামচা গামোচা বিলাক একে মানে এ বোৱা গামোচা খিনি সচাকে ভাল লাগে আৰু গা মুচিবলৈও পানী জানি টোপ যায় কিন্তু বেলেগ বা কিনা গামোচা বিলাকৰ আকৌ টোক নাযায় পানীবোৰ সহজে হয় নাই বাৰু
কিনা গামোছে মই ব্যৱহায় নকৰো সেইকাৰণে সূতাতটো কি সূতা নোজানো আৰু কত বৰ কি কয় মই একো বুজিাপাওঁ আমাৰ ঘৰত বোৱা গামোচাখননো আছে এতিয়া গামোচা গামোচা কথা কৈছো দেই সৰু বিলাক যে অ বহুত খন আছে এতিয়াও
আমিও তেনেকুৱাই ব্যৱহাৰ
বহুত ভাল লাগে গা চা ম
তেনেকুৱা আৰু জানোনে মই যে গ গামোচা ধুই ধুই তত্ নাপাও এই গৰমত মানে আমাৰ মায়েও কৈ গো কিমান গামোচা লাগে তহঁতক মানে আৰু এবাৰ গাত গা মোচা পিছত সেইখন গাামোচা মই ধূৰি নিদিয়া লাগে
নোৱাৰো নোৱাৰো
আৰু মেলি থৈলো ৰ'দত মেলি থলেও গোন্
নাই তুমি তাৰ পৰা সামৰি আ ন পিছত ঘোধাব
ন আ মানে ৰদোৰো ৰ'দ বোৰ কো আজিকালি গম নিদিয়া হৈছে যে সেইটো কাৰণে
সেইটোৱে হঠাৎ আহি গ'ল বৰষুণ হঠাৎ ৰ'দ দিলে
আপুনি গামোচা খিনি লগা গামোচা খিনি লগাই পেলাই আপুনি এই ৰুমাল চুমাল পাৰিলেও হৈ থব বুজিছে সেইবোৰ ভাল
মই সাজতে এব লগাইছিলো নহয় মই অ হ'ল বহুত দিন হ'ল লগোৱা সেই তেতিয়া বস্তুবোৰ কত পৰিলে তাৰপিছতে দৰপ হ'ল বহুত দিন লগোৱা নহল সেইকাৰণে বস্তু তাত ত এটা কৰি পেলাই তেনেকেহে মিলাব লগা হৈছে
এ মিলাবলৈ দিগদাৰ আৰু এই বহু এলাহ পেচা বস্তু নালাগে লগোৱা মানুহে গম পায়
উম ভাত কৰিবিবা নকবা আৰু নকবা
এতিয়া আকৌ আপোনালোকে নতুনকৈ খুটা পুতি পেলাই আকৌ বনাব লগা হৈছে
কিয় নহয় শালখন মুখৰ কথা নহয় নহয় পাতাটো
অ অ খুটা চাগে সোনকালে সোনকালে যে হৈ গ'ল খুটা কি আগতে বনাই
খুটা আছিলে ৰ সেইবিলাক তামোল মানে মৰা হেৰি তামোল বিলাক যে ভাঙে এ অ বতাহ ধুমুহাত ভাঙা মানে হেৰি আৰু ভাল হৈ থকা তেনেকুৱা তাৰ পৰা চাৰিটা কাটিলে আৰু কাটিলে মানে খুৰাই সেয়া হেৰি কৰি পেলাই কাটি পেলাই স পেলাই সিফাই চাইডত থৈ দিছে ন তাৰপােও হেৰি কৰিব লাগে আৰু গাত কেইটা খি চাৰিটাুটা কুটিব লাগে অ সেইেই সেইটোৱেই
ভালেই কৰিছে এতিয়া পিছে চাহ তাহ খালে নে নাই
চাহ নাই খোৱা দিয়া
আজি কিহে খাব চাহ আপুনিতো চাহ সচৰাচৰি পিঠা পনাই খাই
তাকে আতে একো নাই ন বিস্কুট খাও কিন্তু মই ভাটিবেলা বা সন্ধিয়া চাহকাপ মানে কিবা এটা বনোৱা বস্তু হলে ভাল লাগে এনে পিঠাগু়ি আছে মিঠৈ আছে পিঠাগু়ড়ি আছে চুজিও আছে কিন্তিবা এটা বনাই খাম বাৰু এতিয়া চাহ খাব মন যোৱা নাই ভাতকেইটা এখন দেৰি হল বুলিয়ে খোৱা তাৰ পিছতে হেৰি
হয়
একেবাৰে আৰু অকনমান গাটো ধ ঘামি আছো গাটো ধুই বন্তি গছ লগাম আজিৰ পৰাহে ব আকো মাজতে চাৰিদিন মান বন্ধ হৈছে নহয় হাতৰ কাৰণে মন্দিৰ গছ নিদো অ তাৰ মানে ভাল লাগে দিলে ন ধূনাখনৰ সৈতে যেতিয়া দি দিওঁ বন্তি দি কৰি লৈ পেলাই তে এতিয়া ভিতৰত অলপ কামো আছে দুখনমান কাপোৰ ভালকে জাপাও নাই এনেইহে থৈ দিছো আনি আনি সেইখিনি জাপিব লাগিব বিচন দুখন প পাৰিবলগীয়া আছে শেষ সেইবোৰ কৰি
বা তাকে তাকে হ'ব আৰু লাগক দিয়ক আপুনি বাইদিলেও ফোন কৰিম বুলি কৈছে ন হয় যদি কৰক দিয়ক
ঠিক আছে দিয়া নহলে ন হ'ব দিয়া হ'ব
অল ঠিক আছে আপুনি খালি দিব দে নাপাহ হৰিব অ অ মানে মনত পেলাই দিছো আকৌ বৰ হেঁপাহ ঠিক আছে হ'ব